হেল্ল'?
অহ?
হেল্ল', শুনিছ নে? মই এনে আছো এতিয়া। এতিয়া এনে আছো। কি কৰি আছা?
মই এ ছোৱালী জনীক ভাত কেইটামান খোৱাই দিলো।
অহ।
খোৱ গলে এতিয়া আহিছো মই ভিতৰলৈ
অহ
উম স্কুল যাবা তুমি এতিয়া
স্কুললৈ যাম এই খাই বৰ এনে ভাত খালোঁ ভাত খাই ওলাই আছোঁ । ছোৱালীজনীক মানে ভাত দিছো ।
অ
অহ হেল্ল'
হেল্ল' অ কোৱা
অ
ভাতৰ লগত কি কি খোৱা খালা
ভাতৰ লগত আ আলো চৰাইবিন মটৰ মা
অহ ।
অ ভাজ
আজি অলপ বন অনাজ আলু চৰাইদিন মটমা দি অলপ পানী দি অলপ বনো অ ছোৱালী জনী
চাল অ খালে খাই টি ভ চাই আছে
চাই আছে অ অ মই মই দালি বনালো তাৰপিছত ছোৱালীজননে মানে যি টি নাখায় যে
অহ
দালি অকল জোল পানীটো লাগে তাক সদায় দালিকন বনাব লাগেই মানে বেলেগ কিবা খাওঁ বুলি ক'লেও তাৰ পৰা মানে বনাই খাব নোৱাৰি আৰু
অ
দালি জোলকণে দি খাব বলেগ আলু ভাজি লাগে
আহ
আলু অকণ শুকানে ভাজি দিব লাগে তেতিয়া ভাতকেইটা ধুনীয়াকে খাই আৰু
অ
বেলেগ বস্তু নাই খাই যে তাৰ কাৰণে মানে আলু কোন হাজছে জিব লাগে আৰু শুকানে
অ আমাৰ আগত তাই দালি খায়
অ থে অনি ল যে অ স ডাঙৰ মানুহে আমনি লাগে উম
এই মান
কেতিয়াবা যি চাত বনালে ভি ভাত বনালে তেনেকে খায় আমাৰ তাই আকৌ শাক নাখায়ে আহ আমাৰ এই বাচি বাচি খাই উম
অ
শাক বনালে নেখায়
অ
বেলেগ কিবা ভাজি দিলে নাখায় খালে মাছ নেখায়
আহ
উম হম খালে কণী খাব আৰু কণী মাংস অলপ খাই তেনেকে খোৱা বোৱাত বহুত থাং ফুং যে
তাই
অ
তাই শাক, শাক খায়, শাক ভাজি দিলে, এ ৰাতি মাহ খাৰ তৰকাৰি হেৰি বনাইছিলে যে শাকেদি, খাৰে দি, তাই খালে।
অ, কি শাক বনালে?
এই ৰঙালাও পাত আৰু ভাতকৰেলা পাত যে
অ'।
অ'
তেনেকে মানে খাৰ দি বোলে ৰাতি অলপ বনাইছে, আমি ভাবিছিলোঁ নাখাব বুলি, ছোৱালীজনীয়ে দালি বনোৱা‌ আছিল দালিকে দিছিলোঁ, দালি নাখালাই খিনিাইছে ম
তাই শাক
এ অ এদিন মান মুখত দিয়াৰ পিছত, জুত, জুত তিটো পোৱাৰ পিছত মানে খাই ভাল পায় আৰু। মানে অলপ হলেও দি দিব লাগে, খাই চাব নহয়, তেতিয়া সিহঁতৰ সোৱাদটো পাব, তেতিয়া ভাল হয়। হয়। ভাল লাগিলে খাই আৰু বেয়া লাগি লাগিলে নে খাই উম। উম। ভাইটিয়ে ফন কৰিছে নে‌ নাই? হা? ফোন কৰিছে। অ'! ভালে নহয়।
অহ ভালেই।
অ ভালেই, অ'। ভিনিদেউ, স্কুল গলে নে, ভিনিদেউ স্কুল যোৱা নাই, যাবহে। এ মাজতে দুদিন মান টাইমটো সলাই দিছিলে সাতটাৰ পৰা দিছ ছিলে এতিয়া মানে, এতিয়া মানে দেৰি সাতটা পৰা দিলে চবৰে অসুবিধা হয় যে সেইটো কাৰণে এতিয়া অকণ আৰু অকণ অকণ আচাৰ আঠটা, এনেকুৱা মানে দি দিছে আকৌ ক্লাছ। এ ভাত পানী দিলোঁ।
অ' অ' অ, মোৰ আকৌ টাইম
অ মই আকৌ টাইমটো, নটা বজাৰ পৰা চাৰে নটা অ ।
নটা বজাৰ পৰা প্ৰাৰ্থনা হয়।
অ। নটা বজাত হয় ন, অ। উম। আবেলি ঘৰত আহিবানে নে মা ঘৰত থাকিবা?
আবেলি মা ঘৰত নাথাকো, ঘৰলৈ গুচি আহিম।
গুচি আহিবা গুচি আহিবা।
অ গুচি আহিম।
অ ছোৱালীজনী থাকে নহয়, অ অ, ছোৱালীজনী থাকে, ছোৱালিজনী অ। মই ওঁ এতিয়া স্কুলত পঠিয়াই দি সেই ঘৰত মানে খেতি কৰিছো যে
অঁ
অঁ অঁ খালি সে ধান সে খেতি হালি, হালি ধানৰ খেতি কৰিছো যে অঁ পথাৰৰ ফালে যাব লাগিব পথাৰত মানে মানুহ আহিব ধান ৰুবলৈ
অঁ ।
অঁ চাহ তাহ বনাই লৈ পেলাই যাব লাগিব অলপ দেৰিকে
আঁহ
ধান ৰুই থাকিবগৈ মানুহেওঃ । চাহ লৈ পেলাই দহ দশটা মানত যাম আৰু
অঁ অঁ
চাহৰ লগত কি বনাওঁ তাকে এতিয়া ভাবি আছো ৰুটিকে বনাও নেকি অঁ বনাব । এ ৰুটিকে বনাম বুলিুয়ে ভাবি আছো
অঁ ওচৰতে নে পথাৰ দূৰ দূৰত
যাব লাগে পিছফালে আছে আমাৰ ঘৰৰ পিছফালে ।
আঁহ আঁহ ।
তাতে
খেতি কৰে নে
অ কৰো বৰ খেতি কৰি উঠিছে তহে
অ
ব খেতি কৰিলো দুবিঘা কৰিছিলো বেছি কৰা নাই
অ
ধান ভালেই হ'ল বাৰু
অ কি
কি ধান কৰিছে? বুৰৰ খেতিত হেৰি কৰিলো, এইটো হেৰি চুণামচৰি বুলি কয় যে, বগা চুণামচুৰি এটা আছে যে। লোকেল টো সেইটো কৰিছিলো। মানে হেৰি হাইব্ৰীড টো কৰা নাই। ঘৰতে খাম। সেইকাৰণে লোকেলটোকে কৰিছো আৰু। ভালে হৈছে ইমান বেয়াও হোৱা নাই।
অ পানীৰ
পালে ভালে হব ধান বিলাক।অ অ সেই বুৰৈ ধানটোত মানে পানী আৰু সাৰটো যিমান ভালকে দিব পাৰে জোখমতে ধানটো ভাল হয়। অ
আমাৰ নকৰে যে ঘৰত খেতি মাটি নাই হোৱা।
অ। এই আ আমাৰ আমাৰো নিজৰ মাটি নহয়। হয় নহয়।
অ। তথাপিও বেলেগৰ মাটি হ'লেও বন্ধকত যে লৈছে। আমাৰো অলপ ল'ব লাগিব তেনেকে ঘৰতে অলপ ধান কেইটা হ'লেও চাউল কেইটা ওলাব।
ঘৰৰ চাউল কেইটা থাকিলে মানে খাইও ভাল ভাল লাগে ঘৰৰ চাউলকেইটা।
নিজে ঘৰতে কৰি ।
অহ।
তাকে যোৱা বছৰো কৰিছিলো, এইবাৰো কৰিলো ।
অ'।
এতিয়া মানে আকৌ শালিতো অলপ কৰিম আৰু এবিঘা মান কৰিছো আৰু শালিটো তাকে শালি ধানত এইবাৰ আকৌ হে হেৰি লগাম
অ' ।
বৰা ধানৰ কঠিয়াটো যে
অহ-অহ।
ধান তাৰপিছত আকৌ জহা ধান দুইতা দুইবিধে মানে অলপ, অলপকে লগাম আৰু
অ' এই হেৰি জহা ধানটো মানে লাগে যে জলপান খাবলৈ নহ'লে বিহুত হ'লে যে জহা চাউলৰ ভাত খায় যে
অ' বিহুত মানে জহা চাউলৰ ভাত কেইটা হ'লে ভাল লাগে হয়নে?
অ' গোন্ধটো ইমান ধুনীয়া ওলাই
অ', -অ' অ সেইকাৰণে অ' সেইটো কাৰণে মানে এই বেছি কৰা নাই অলপ, অলপকে কৰিছো ।
অ'হ।
খাবলৈ বুলিয়ে
অ' ।
আৰু এনেও পায়স অলপ বনাই খাওঁ বুলি ক'লেও জহা চাউলতো দৰকাৰ হয়ে যে
কৰক আমি অলপ আনিব লাগিব ।
দিম দিয়া ।
অ'উ।
ভাল তাত বনালে ভাল, তাত বনালেতো কিনা চাউল বা সৰু চাউলৰ লগত মানে জহা চাউল মিক্স কৰি ভাল লাগে অ' গোন্ধটো ভাল লাগে যে ।
অ' বনাই থাকিলে বহুত দূৰলৈ গোন্ধটো
অ' জহা চাউলৰ গোন্ধটো বহুত দূৰলৈকে যায় অ' বেছিও খাব নোৱাৰি সদায় মানে মাজে মাজে তেনেকে খাব পাৰি ভাল লাগে অ একেটা গোন্ধ পাই থাকিলেও ভাল নালাগে সদায়
অ
উ আহিলে দিম দিয়া তোমাক
অ মই নক ম
মানে চাউল কেটামান লাগিব বুলি অ হ'ব দিয়া দিম দিয়া অ মই ভাল পাওঁ ঘৰতো কৰে যে জহা চাউল
কিবা ধান টো কৰে অলপ ক বেছি নকৰে আৰু
অ তথাপিও মানে অলপ খাবকানে দি পঠাই দুবাৰ তিনিবাৰ মান খাইছো আৰু বাহতৰ ঘৰৰ পৰাও দিয়ে জহা চাউল বৰা চাউল সকলোৰে যে অ বাহতৰ কৰে মানে অ অ বাহৰতো কৰে খেতি কৰে সি হতে বুট খেতি আৰু এ শালি খেতি নেকি । এ কৰিব লাগে অলপ অলপে হ'লেও
অ
ঘৰত চাউল কেইটা নতুনক আহা গৈছে আমি মাটি ওচৰতে আছে অ অ তোমালোকৰ পিছফালে আছে নহয় পথাৰ ধান খেতি কৰা মাটি অ পিছফালে আছে পথাৰ মাটি চপোৱা মানে ।
খেতি কৰিব কাৰণে । ঘৰৰ ঘৰৰ ধানৰ ভাত খাই ভাল লাগে
দিয়া ন
অ হ'ব দে
হ'ব দে